মই এয়া এপাক ওলাই আহিছিলো।
অ অ ঠিক মই তোমাৰ এই আজি ৰখা এই পাপাই মানে তোমাৰ ইণ্ডাষ্ট্ৰি এটা খুলিছে। তাকে আজি এইটো তোমাৰ পুটকা ইণ্ডাষ্ট। তি বুলি আছিলে অ তাকে মানে তাত মানে বাঁহী পেঁপা তোমাৰ বেতৰ
অ মই আজি শুনিছো। শুনিছিলো মানে তুমাৰ ধৰা বক্ চক্ কিবা লগাইছিলে নেকি?
অ বচ্ আনিছিলো অ তোমাৰ এইটো কি বুলি কয়।
খুলিছে মানে গোটকা ইণ্ডাষ্ট্ৰিটো কি পায় মানে তাত কি হৈছে?
পুটকা ইণ্ডা অ পুটকা ইণ্ডাষ্ট্ৰিটো মানে তোমাৰ হেৰি আৰু মানে ত ইয়াত বাঁহ বেতৰ পৰা মানে যিকোনো ধৰ সামগ্ৰীবোৰ মানে ধৰ থলুৱা সামগ্ৰীবোৰ ধৰ তুমি পাবা অহ তাৰ পিছত আৰু লগতে তোমাৰ হেৰিও থাকিব আৰু মানে তোমাৰ এই পাৰ্ক থাকিব।
অহ',
সেই তেনেকুৱা ছবি তবি শিকোৱা কৰা তেনেকুৱা আছে।
অ', তোমাৰ কি দেউতাই কি অকলে গোটেই খিনি কাম কৰিব নেকি?
অ', পাপাই অকলে এইটো পদক্ষেপ লৈছে মানে এ এনে সহায় লৈছে বাৰু ৰাইজৰ পা।
অহ, নহয়- নহয় -নহয় সেইটোতো গম পাইছো তোমাৰ ধৰা মই মানে এইটো ভাবিছো যে গোটেই খিনি কি মানুহজন এজন মানুহে গোটেই খিনি মানে চোৱা মেচেল চোৱা মানে ধৰা এইবিলাক চোৱা- চিত
অহ, এজন মানুহে কৰিব লগত মানে মই পুতেকটো হৈ পেলাই ময়ো কৰিম আৰু।
অহ, ভালেই কৰিছা দেউতাৰ লগত অকমান কামৰ হাতবোৰ
অ', তাকে তো তাকে আজি মানে পাব সেইটো হয় বাৰু তুমি ঠিকেই কৈছা। মানে তোমাৰ এইটো আৰু এতিয়া পাপাই ধৰ ইমান খিনি কৰিছে মোৰ তোমাৰ এতিয়া আ মোৰতো লাইট চাইডৰ কাম কৰি থাকোঁ ন'। য'ত -ত'ত তাকে মানে মোৰ এই লেহু গাঁৱত তোমাৰ চিনাকি আছিলে চাউণ্ডৰ এ তাকে পা তোমাৰ চাউণ্ডটো আনিলো।
অ',
চি স্পিকাৰৰ তাৰপিছত এতিয়া আনি কৰি মানে তোমাৰ লগালো। লগোৱাৰ পিছত ধুনীয়া একদম পুৰা প্ৰগ্ৰেমটো ভালে কুশলে গ'ল বাৰু।
অ', অ', অ',
অ',
ভালে হৈছে দিয়া যেতিয়া এইবিলাক ভালকে যোৱাটোৱেই বিচাৰো আমিও।
অ',
বাকী তোমাৰ কিবা এটা কামত যেতিয়া দেউতা আগবাঢ়ি গৈছে বা সেইটো কৰিম বুলি পদক্ষেপ লৈছে তেতিয়া যাতে টো সম্পূৰ্ণ হওক বুলি মানে আশা কৰিলো।
অ সেইটোয়ে বাৰু অ এতিয়া মানে মই তোমাক এটা আহ মানে তোমাক মই দায়িত্ব এটা দিব বিচাৰিছো।
অ অ নাই নাই বেয়া বাৰু নাপাও বাৰু কাৰণ মোৰো এনেকে কাম থাকে ন। হলেও মই চেষ্টা কৰিম কচোন মই শুনি চাওঁ যদি পাৰা পাৰো মানে মই সেইটো।
অ এতিয়া মানে তোমাৰ মই। শুনা মতে তোমালোকৰ গাঁৱত এতিয়া সৰু পোৱালি বহুত আছে। হা এতিয়া আমাৰ মানে এইটো ইণ্ডাষ্ট্ৰিটো ৱৰ্কশ্বপ টাইপতহে খুলিছে তো এমাৰ হা। এতিয়া ধৰ এতিয়া গৰমৰ বন্ধ গতিকে তোমাৰ বহুত পোৱালি ধৰ য ক'বাত ফুৰিব যাব কি কৰিব তাহ মানে তেনেকুৱাতকৈ আমাৰ ইয়াত তোমাৰ জইণ্ট ফীজ হ'ল দুশ হা তাত তোমাৰ আয় পাই কাৰন তাত ছবিও শিকোৱা হব গানো শিকোৱা হ'ব নাচো শিকোৱা হব থলুৱা সামগ্ৰীও শিকোৱা হব ঢোলৰ খোলা বনোৱা সেয়াও শিকোৱা হ'ব।
এই গোটেইখিনি কাম একেলগে কেনেকে কৰিবা মানে?
একেলগে মানে তোমাৰ এতিয়া পাপাই ধৰ আমাৰ বাঁহী পেপা বজাই বনায়ো আৰু ঢোলসোলা খুলে সেইবোৰ মানে তোমাৰ অলপ দেখালে সেইখিনি এদিন ধৰ সিহঁতক ভালকে দেখালে লে মানে টাইমটো মিলাই- মিলাই আকৌ বাঁহ বেতৰ কাৰণে তোমাৰ এক্সট্ৰাকে মানুহ মতা হৈছে। ছবিৰ কাৰণে ধৰ তোমাৰ তেনেকুৱা মাতা হৈছে ডাঙৰ হেৰি তেনেকুৱা মানে।
অহ, সেইটোয়ে মানে মই তোমাক সুধিলো কাৰণ এজন মানুহৰ কাৰণে ইমান ডাঙৰ এটা পদক্ষেপ লোৱাটো ইমান সহজ নহয় কাৰণ গোটেই খিনিত চোৱা চিতা কৰিব লাগিব ন অকল এটা বস্তু অহাতেন বেলেগ। কথা গোটেই খিনি যে চোৱা চিতা কৰিব তেতিয়া মানে অকনমান ধৰা ব্স্ত হৈ থাকিব ধৰা।
অ সেইটোৱে ব্যস্ততটো হ'ব তাকে মানে এতিয়া। বে অকলেতো বাৰু ইমান খিনি নোৱাৰে তেওঁ মানে ইমান এটা ডাঙৰ পদক্ষেপ হাতত লৈ পেলাই এতিয়া। কৰিছে আজি বাৰু ভালে কুশলে গ'ল এইখিনি তাকে পোৱালি মানে পাইছো মানে তোমাক নেতাৰ কাৰণে মই এইটো দায়িত্বটো দিব ওলাইছো। তোমাৰ মানে এনেকে চিনাকিও ধেৰ আছে তো এতিয়া ৱৰ্কশ্বপ বুলিলে চোৱাহে মই। এতিয়া কিবা মানে মোৰে হওক বা পাপাৰে হওক তোমাৰ ধৰক খুলিছো এতিয়া তাত।
উ অ লাগিব লাগিব নিশ্চয় লাগিব। হেল্ল'। হেল্ল'।
সেইটো কাৰণে তোমাৰ মানে এই তিনটা। মানে ধৰ তুমি যদি মেক্সিমাম দহটাামান পোৱালিও আনি দিব পাৰা।
আহ।
তুমি দশট মান পোৱালিও আনি দিয়ে দিলেও মানে মোৰ কাৰণে অকমান। ভাল হ'ব আৰু।
অঁ হ'ব বাৰু দিয়া মোৰো এইকাৰণে মানে মোৰ টিউশচন মানে কৰিো ন। ময়ো টিউচন কৰো বেলেগ মোৰ হাততো বহুত তেনেৱা। লি আছো যোনবিলাক মানে এইবিলাক ধৰা আগ্ৰহ কৰে এইবিলাক কৰিম বুলি তেনেকুৱা ছাত্ৰ ছাত্ৰটি কিছুমানো আছে। সৰু সৰু বা ডাঙৰ কিছুমানৰ ধৰা বহুত ডাঙৰো হৈ যায় পিছলে এইবিলাক কাম কৰিবলৈও না। মানে নিজৰ ধৰা এইবিলাক পুৰাব নোৱাৰে বা যোনটো ওপৰত মন আছে সেইবিলাক কৰিব নোৱাৰে তেওঁলোকক মানে মই সুধি চাম। আমাৰ গাঁৱত মানে এনেকুৱা মাজতে মানে। কেইদিনৰ মাজতে মানে কিব মিটিংখনত পা কথা আছে তেতিয়া সৰুবল চবাতে আহিব ন বা কিবা এনেুৱাতে মে মইলৈ। তেতিয়া এনেকুৱা এটা এনাউঞ্চ কৰাই দিব পাৰিম বাৰু গোটেইখিনিৰ ওপৰত তেতিয়া ধৰা তুমি। তোমাৰ মানে কামটো হৈ যাব তেতিয়া মোক ধৰ গোটেইখিনিয়ে যেতিয়া কব এইখিনি কথাৰ ওপৰত তেতিয়া তোমাৰ কামটো হৈ যাব ন। তেতিয়া মই কৈ দিম ধৰা মোৰ এনেকে এনেকে আছে তাতে মানে সিহঁতেো এইবিলাক। কৰি আছছে তুমি তোমালোকে যদি কৰিব পাৰা বা। ইচ্ছা আছে তোমালোকে তেতিয়া তাতে ব বাঢ়ি শিকিব পাৰিবা বা পেপা শিকিব পাৰিবা বা ছবি তবি আকাৰ। কিবা যি যি আছে মানে ধৰা কম খৰচতে কাম খিনি শিকিব পাৰিব তেতিয়া মানে তোমালোকৰও ধৰা। তেনেকে বেয়া নহয় বা তোমালোকো ভালেই পাব যেতিয়া তোমালোকে তেনেকে ধৰা
অ অ সেইটোৱে মই সেইটো কাৰণে মই তোমাক ক'লো তাকে মানে ম পাপায়ও ক'লে যে এনেকুৱা ল'ৰাটোতো চিনাকি আছে ন লগতে থাক ত কবি এবাৰ কথাটো সি য দিব পাৰে ভালেই কাৰণ এতিয়া ইমান খিনি ধৰ কৰিছো পোৱালি যদি নহয় বেয়া লাগিব হয় হয়।
সেইটোতো হয় বাৰু সেইটো নিশ্চয় বেয়া লাগিব দিয়া।
অ সেইটোৱে সেইটো কাৰণে মই মানে তোমাক কলো আৰু তোমাৰ এতিয়া চিনাকিটো আছে। এ তুমি মিটিংখনত কথাটো জনাবা অকণমান
অ হব হব মই জনাম দিয়া তুমি ইমান চিন্তা কৰিব নালাগে সেইটো এইটো এইটো মোৰ ওৰত দায়িত্ব দিচা যেতিয়া মই এইটো দায়িত্ব পালন কৰিহে এৰিম তোমাৰ কাৰণে এতিয়া
অ অ তুমি চাবা আৰু দেই
হ'ব হ'ব
অঁ অঁ সেয়াই বাকী মই এতিয়া তোমাৰ এনেই ঘৰৰ পৰা ওলাই আহিছোঁ যিহে গৰম আৰু
ব হয় দিয়া বাকী তুমি এতিয়া ভাত পানী খালাানে নাই
নাই নাই বনাই আছে খামহে তুমি খালানে নাই
নাই নাই ময়ো খোৱা নাই মই এতিয়া এনেই এপাক গৰমৰ কাৰণে অলপ ওলাই আহিছো
অ অ ওলাই আহিছা ন এনে গৰম কেনেকুৱা তোমাৰ লগৰ পিনে
ব গৰম নকবা আৰু চাৰিওফালে একদম মানে এনেকুৱা গৰম হৈছে ন ৰ'দত ওলালে মানে গা চা পুৰি যায় একদম চানস্ক্ৰিমেও কাম নকৰা হৈ গৈছে এনেকুৱা গৰম তোমাক ক'লো নহয় গাত একদম মানে এনেকুৱা লাগে যে তোমাৰ ধৰা গৰম পানী ঢালি দিয়া লাগে মানে ৰ'দত ওলালে ঘবকে আৰু যেতিয়া তুমি ফেনৰ অলপ ভাল যে ঠাণ্ডা জেগাপা ঘপক কে ওলাই যাবা নহয়। বা তেনেকুৱা এটা মানে হৈ যায় তোমালোকৰ ফালে এতিয়া গৰমেই চাগে বহুত
এই বা কৈছাহেনে গৰম তোমাৰ দিন ৰাত ফেন চলিলে তিনি এ তোমাৰ আমাৰ আমাৰ মানে ৰুমৰ দুখন এখনৰ কইল গ'ল কইল যোৱাৰ পিছত তোমাৰ ঠিক কৰি আনিলো পিছৰ দিনা এখন আকৌ তোমাৰ গোটেই ইভাৰটাৰৰে গ'ল তাৰপিছত ইনভাৰটাৰ ঠিক কৰি আনিলোঁ। তাৰ পিছৰ দিনাখন আকৌ ফ্ৰিজ গ'ল।
উম
বা মানে লোক লোকচানৰ ওপৰত লোকচান তাৰপিছত এতিয়া এই ফ্ৰ্ৰীজটো ঠিক কৰিব দিছোঁ এতিয়ালৈকে মানে এতিয়া তাৰ যোনটো চিলিণ্ডাৰ টিলিণ্ডাৰ থাকে ন। চাৰ্কিত সেয়া চব পাই জ্বলি গ'ল।
এই গৰমৰ যিহে প্ৰকোপ দিছে এইবিলাক হবই দিয়া কাৰণ এতিয়া মানে যেনেকুৱা গৰম দিছ আৰু তাৰ ফলত তোমাৰ বৰষুণো তেনেকে দিয়া নাই সেইটো কাৰণে মানে গৰমটো দিনে বেছিয়ে বৃদ্ধি পাই গৈছে আৰু ইমান মানে দৰা তোমাৰ পলিউচন হৈছে বা কিমান কি হৈছে আমাৰ ওজন স্তৰটো দিনক দিনে মানে ধৰা তুমি টো হ ফুটা হৈ হৈ গৈয়ে আছে মানে সেইটো কাৰণে ধৰা। এতিয়া বহুত গৰম আমি সহ্য় কৰিব লগগীয়া হৈছে হয়নে কাৰণ এতিয়া ধৰা যোনবিলাক ধনী ধনী মানুহ হক বা সিহঁতৰ কাৰণে ধৰা দিনৰ ঘৰতো এছি যাওঁতে গাড়ীটো এছি বা য'ত বহিব তাতো এছি সিহঁতৰ মানে তেনেকে একো আপত্তি বা তেনেকে একো প্ৰব্লেম নাই কিন্তু এ চবতকে ডাঙৰ এতিয়া ধৰা এইটো চেলেঞ্জ হৈ গৈছে ধৰা তোমাৰ হেৰি যোনবিলাক মানে মিডোল ক্লাছ মানুহ বা আৰু ধৰা মানে আৰু ধৰা সৰু শ্ৰেণীৰ যোনবিলাক মানে মানুহৰ কাৰণে এইবিলাক মানে এটা বিপদ যোন বিলাকে হাজিৰা কৰি চলে। সিহঁতৰ দিনটো যি চু মানে যেনেকুৱা এটা গৰম দিয়ে সেইটো গৰমত কিমান মানুহ মানে বহু এইবাৰ এনেকুৱা লাগিছে যেন গৰমত আৰু কিমান মানুহ মৰিব গৈ আছে মানে এইটো ঠিক নাই আৰু
অঁ! সেইটোৱে। বা পইচা এনে, এইটো পলিউচনটো আমাৰ কাৰণে যেতিয়া, আমি গাড়ীখন চলাওঁতে আমি ধৰ তেলটোৰ কথা ভাবো কিন্তু সেই তেল ফনৰ পৰা যে কিমান আমাৰ ক্ষতিকাৰক হয়, তাৰ বদলি আমি যদি এদিনত তোমাৰ য'তেই নহওক গছ টো পুলি এটা যে ৰু -ৰুও সেইটোতো আমাৰ ধান্দা নাই ন।
সেইটোতো হয় সেইটো সেইটোতো হয় বাৰু, কাৰণ এতিয়া ধৰা তোমাৰ গছৰ পুলি এটাৰ ওপৰতে ধৰা এদোৰা ইমান মানুহে গছ কাটি আছে! হয় নে, এ দ্বীপৰ বিলৰ দেখিছাই কি অৱস্থা হৈছে। কিমান ধুনীয়া আগতে আছিলে, গোতেই গছ কাটি এতিয়া অৱস্থা নোহোৱা কৰি দিছে তেনেকুৱাই! এতিয়া ধৰা চব মানে তেতিয়া সেনেকুৱাই হৈ হৈ গৈ আছে গৈ, এতিয়া আমাৰ এইফালৰ ৰাস্তা। ৰাস্তা বহলাবৰ কাৰণে যিহে গছ কাটিছে তাৰ মানে তাৰ বিপক্ষে এজোপা গছো নৰুৱে! কোনো আৰু যি কেইজোপা যে দায়া কাটি কাটি নষ্ট কৰিছে ডাঙৰ ডাঙৰ গছ কাটিবলগীয়া হৈছে। তে এইবিলাক মানে! পিছলে একো কোনো ভাবা নাই আৰু খালি সেয়াই উন্নত কৰিব গৈ আছে আৰু চাব গ'লে উন্নত হৈছেও বহুত। খিনি বস্তু ৰাস্তা পা আদি কৰি বা বহুত এনেকে! তে নেটৱৰ্ক চেটৱৰ্কৰ ওপৰত কিন্তু যিমান উন্নত উন্নত কৰিব কৰি গৈ আছে! মানে ইমানে ধৰা তোমাৰ মানে এইবিলাক ধৰা বেলেগ এক চাইডে মানে আমাৰ কাৰণে বহুত বি! পদ আহি আছে চাব গলে সেইাই এতিয়া যোনটো নত! নন মানে নিয়ম উলিয়াইছে ই টুৱেণ্টি পেট্ৰলৰ! সেইটো কৈছে বোলে ই টুৱেণ্টি কৰাৰ পিছত বোলে হেৰি এতিয়া! কি কয় মানে তোমাৰ একো পলিউচন নহব বা ইথেনল মিক্স কৰিব আকৌ ই এইটি ফাইভ ওলাইছে। তে, ই এইটি ফাইভত বোলে এতিয়া পলিউচন নহয় চব কমি যাব কিবা বিত, আমি এতিয়া কি যে কৰিব গৈ আছে মানে একো মই বুজি পোৱা নাই আৰু
সেইটোয়ে, এতিয়া মানে এইবোৰ আমাৰ দেশখন যিমান উন্নত কি কৰিব গৈছে সিমান আচলতে তল মানে দেখুৱাই সিমান উন্নতি হৈছে, কিন্তু আমাৰ ভিতৰি বেয়া হৈছে চোৱা এতিয়া আমাৰ মানুহবোৰৰ যিমান খিনি বেমাৰ সেইখিনি আগতে আছিলেনে? এতিয়া আমাৰ কিবা এটা বেমাৰ হ'ল বুলি কওঁতে মানুহ এটা যদি অকমান ডাঙৰ বেমাৰ এটাই হয় তেতিয়া নাবাজে, কিন্তু আগৰ দিনত সেই ডাঙৰ বেমাৰ আৰটো নাছিলে আৰু চব এতিয়া আমি অকমান খোজকাঢ়ি দিলে আমাৰ কিমান ভাগৰ লা কিন্তু আগৰ দিনৰ মানুহেটো খোজ কাঢ়িয়েটো কিমান দূৰ যায়।
সেইটো মানে কি হয়, তোমাৰ এতিয়া ধৰা যোনবিলাক মানে এতিয়া চোৱা চাব গলে এনেকুৱা হয় মানে তোমাৰ আমি মি এতিয়াতো এনেও একো নহয় ধৰা, খোজ চুজ কঢ়া আমাৰ নহয় গাড়ীতে ঘুৰি -ফুৰা গাড়ীতে আগতে খেল-ধেমা লীও হৈছিলে, সেইবিলাকত মানে তোমাৰ ধৰা, শক্তিবোৰো আহে খেল ধেমালি কৰিবলৈ তোমাৰ ষ্টেমিনাটো বাঢ়ে, এইবিলাকৰ কাৰণে আজিকালিতো তেনেকুৱাত একো নহয় আৰু কোনো খোজ চোজ নাকে সেও নকৰেও গা গাড়ীত ঘুৰা, অকল ফাষ্ট ফুড, জাংক ফুড এইবিলাক খোৱা, এইবিলাক খালে তোমাৰ এতিয়া মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হবই, কাৰণ এতিয়া কিমান ধৰা লেতেৰা -লেতেৰা তোমাৰ তেল কিমান পুৰণি তেলতে বনাই বনাই তেনেকে ধৰা, এনেকে কিমান মানুহৰ ফুড পয়জনিং হৈছে ইমান বেমাৰে মানে পাইছে এতিয়া মোৰ লগৰ নিজৰে লগৰ ছোৱালীজনীৰ মাজতে তেনেকুৱা হৈছে। ফুড পয়জনিং হৈ পেলাই গোটেই বমি কৰি মানে গোটেই অৱস্থা নোহোৱা হৈ গৈছে। তাৰপিছতে এ বেজি- চেজি লোৱাৰ পিছতে ঠিক হৈছেগৈ। সেইটো কাৰণে মানে আজিকালি কম বয়সতে বহুত ডাঙৰ -ডাঙৰ বেমাৰে পাব ল'লে সেইয়ে মানে এনেকা ধৰা এটা বেয়া লাইফষ্টাইল আৰু ধৰা ক'ব গলে। জীৱনশৈলী এটাৰ কাৰণে বেয়া, জীৱনশৈলী আৰু কোনো মানে ধৰা ভাল বস্তু নাখায়। জিম -চিম বা কিবা ব্যায়াম- চ্যায়ামলো এইবিলাক একো নকৰে। সেইটো কাৰণে মানে তেনেকুৱা এটা আমি দেখিবলৈ পাইছো।
অ, মানে সেইয়াই তোমাৰ এতিয়া যদি ৰাতিপুৱা উঠি তোমাৰ খোজ কাাঢ়িব যায় বা তোমাৰ ভাত খোৱাৰ পিছত যদি অকণমান খোজকাঢ়ে তেনেকে বেছি নকৰিলেও তেতিয়া ধৰ আমাৰ হজম শক্তিটো বেছি বাঢ়ে অকণমান যদি তোমাৰ এ এক্সেচাইজ আমাৰ লাগিবই, কিয়নো যে যিমান তুমি গাটো এক্সাৰচাইজ কৰিবা সিমান তোমাৰ ফ্ৰী হ'ব।
উম সেইটোৱেটো, সেইবিলাকে আজিকালি মানুহে কৰাই জানো তুমি নিজে কোৱাচোন?
অ তাকে এইটো কি বুলি কয়? সেয়া কি ক'বা আৰু আজিকালি মানুহৰ কথা।
হয় দিয়া সেইটো আজিকালি কোনোৱে তেনেকে নকৰে দিয়াচোন ন আৰু ধৰা সেইবিলাক কৰি আহে পিছলে আৰু ভাল হৈ গৈ। দিয়া আৰু ন আমি ভালে ভাল লাগিলে তোমালত কথা পাতি, অঁ অঁ ঠিক আছে হ'ব দিয়ক।